খ ন হেল্ল'। আহ, অ,।
কি কৰিছা বোলো।
মই শুই আছো। শুই আছ। শুই আছিলো মানে এতিয়া উঠি আহিলো কাৰেণ্টো গুচি গ'ল।
ভাতটো খোৱা হ'ল।
নাই ভাত বনাইহে আছো তুমি খালা
কে যে মই মই উঠনি ৰাতিপুৱা খালোযে এতিয়া দুপৰীয়া খোৱা নাই ৰাতিপুৱা খালো এতিয়া দুপৰীয়া খোৱা নাই।
অঁ ৰাতিপুৱা কিহে খালা?
সেই ৰাতিপুৱাৰ দালি আৰু আলু পিটিকা।
অঁ।
শুনিছা?
অঁ, শুনিছোঁ।
দেবাংগা বোলো।
উম।
এই হেৰিয়ত এ ৰাজগড়ৰ কিবা ৱাটাৰফল এটা আছে বুলি কৈছিলে।
অঁ।
অঁ সুধিবাচোন আমি গলে ওলাই যাব পাৰিম।
অ‌ঁ যাব লাগিব, ময়ো গম নাপাওঁ দেই ৰাজগড়ৰ ফালে আছে যদি।
উম সি মোক সেইদিনাকৈ আছিলে লাষ্ট- সেইফালে ৱাটাৰ ফল এটা আছে যাৱা নেকি তেনেকে ক'লে।
অঁ।
অঁ বুলি কৈছিলো তাৰপিছত বহুত দেৰি হৈ গ'ল যে শেষ হৈ গ'ল।
উম। প পাৰিম মইটো এনেও ফুৰা বুলি- বুলি ক'লে পাহাৰ বুলি ক'লে নদী, এনেকুৱা পানী বুলি ক'লেও ভালেই পাওঁ।
নিশ্চয় সোনকালে যোৱা হয়গে ন ঘৰলে। আমি যেতিয়া ঘৰ সোনকালে যোৱা হব।
অঁ।
তাকে বিশ তাৰিখ মানে যাম নেকি।
বিশ তাৰিখে পৰীক্ষা খতম হ'ব।
উম, ন ওঠৰ তাৰখে পৰীক্ষা খতম হব, ওঠৰ তাৰখে পৰীক্ষা খতম হব।
বিশ তাৰিখে ধুনীয়াকে বিশ, ঊনৈছ- বিশ তাৰিখ মানে ধুনীয়াকৈ গুচি আহিব পাৰিবা।
ইটো মাহৰ শেষলে ই যদি আহে নিবলে-
উম।
তেতিয়া দিনত যাম আৰু।
উম।
তাৰ মানে আগবাঢ়ি আহিম বুলি কৈছিলে।
উম।
ডাৰেক্ট গুৱাহাটীলেকে নাহে ন।
উম।
তেজপুৰৰ লৈকে হলেওঁ আহিম বুলি কৈছে, তাক সুধি লব লাগিব।
সুধি-মেলি মিলাই লোৱা দুইতাই।
উম। তৰকাৰী-ভাত কিহে বনাইছা?
আমাৰ আলু ভাজি আৰু দালি নেকি!
অঁ। কালি ভাবিছো। মই ভাবিচো কালি তোমালোকে কিবা-কিবি বনাবা, নহলে বনাই মেলি নিবা।
উম।
আমি যাওঁতে, অঁ।
উম, তাত আমাৰ অঁ খোৱা বস্তু কিবা-কিবি লৈ যাব পাৰি।
তুমি আধা বনাবা মই আধা বনাম তুমি কি বনাবা কোৱা?
মোক যিটোকে দিয়া মই সেইটোকে বনাম।
নাই খাবা বা আৰু কোন কোন যাই বা আমাৰ লগত?
সেইটোয়েতো কথা মানুহ কোন কোন যায় সেইটো গম লৈ বনোৱাতো বাৰু যোন গলেও একে খিনিয়ে হ'ব। এতিয়া খোৱাটো কি হয় সেইটোহে। কালি আমাৰ মানে কি হ'ল দেই।
অ।
আমি মই ল'লোঁ মই পেপচি এটা ল'লোঁ ডাঙৰ। তাৰপিছত চিপছ অলপমান ললো পিংকোয়েও ললে।
অ।
বেছি হৈ গ'ল আমি গিলাচৰ কথা ভাবিলো দিচৰ ক নাভাবিলোঁ তাৰপিছত উম, আমি যেতিয়া খাব লৈছো আৰু প চোন-চোনে পলিথিন মানে য'ত আমি চুপছ বিলাক ভৰাইছো সেই পলিথিন টো ফালিলে ফালোতেও বস্তু মতা নাই অ, এনে কৈছো ব'ল বোলো গছৰ পৰা পাত ছিঙি আনোগে তাৰ পিছত ছিঙিলো।
উম।
এটামতে ধুব লাগে হাইজিন মেনটেইন কৰে। ধুব লাগে তাৰ মতে চোন-চোন হেই একো নহয় গছৰ পাতহে। কিবা ভাইটিয়েও কৈছে একো নহয় এইবিলাক এই এইটো পাতে দিয়ে কিবা ডিচ বিলাক বনাই।
এই বা পাতৰ যে দিছপাত বিলাক। তাৰপিছত তেনেকে তেনেকে যুঁজি মেলি চবে
উম।
হেৰিকেতো চু চুম গৈছে বতিয়া আনা ধুব নালাগে পেলাই পাত পাৰি ধুনীয়াকে পাতত চিপছ দি কালি মানে জংঘলী আৰু একে
বেয়া মই কৈছো নহয় বহুত ফূৰ্তি লাগিলে কালি। সেইনাখন আমি কমকে গ'লো ন আৰু এই ভাইটিয়েনো কি ফূুৰ্টি ক আমি দুটা আমি মানে আমি তিনটাইনো কি ফূুৰ্তি কৰিম?
আৰু সি যে মোৰ লগত থাকোতে সি বেলেগ এটাৰ ওপৰত থাকে কিন্তু বাকী বেলেগ মানে তোমালোকৰ জানো। নোৱাৰে।
সেইটো সেইটো হয়। আাচলি ৰূপতো মানুহজনেহে জানে আৰু
উম ' কিন্তু লগৰ খিনিৰ লগতো ওলাই দিয়া আছে আৰু
নহয় কালিও তাইৰ আচলি ৰূপ দেখিছো কিন্তু সেইদিনা খন মানে তেনেকুৱা ফূৰ্তি নহল আমাৰ।
ওম'।
কালি গোটেই যাক বুঢ়া কেনেকুৱা কব নোৱাৰা যি গান গাই- ছে গোটেই বাটটো সি আহোতেকে গান গাইকে কবই নোৱাৰে সি।
উম'।
তাৰপিছত সেয়া মানে এগালমান হ'লে ভাল লাগে এইবিলাকত।
উম' তাকে।
আৰু লগৰ লগত গ'লে অকণ ভয় থাকিলেও মানে ককাই- ভাইৰ লগত আমি যিমান উৎপাত কৰিলো সিহঁতৰ সেইটো হেৰি থাকে ন'। যে ইহঁতক আনিছো যেতিয়া, ইহঁতক চেফ কে নিবই লাগিব, সেইটো- সেইকাৰণে ভয়টো নালাগে মানে।
অঁ' সেইটোৱে।
আৰু তা'তকেও জান নে নাই মই যে সেইবাৰ পাহাৰৰ তল'লে চাব পৰা নাছি- লো ন' নদ এই ঝৰ্ণাটো।
উম'।
কালি মই পাৰিছো চাব।
বাঃ।
মোৰ এনেই সৈইতোলে ভয় লাগে বহুত। কালি ইমান- কালি মানে ভয় লগাই নাই মোৰ।
আৰু মোৰ কিন্তু দেৱাঙ্গৰ ওপৰত বিশ্বাস আছে যে সি কিবা হ'লে চম্ভালিব পাৰিব বুলি।
অঁহ', -সেইটো কাৰণে তাক-তাক যে তেনেকুৱা বিলাকত নিয়া হয় সেইটো কাৰণে।
মইতো সাঁতুৰিবও জনা নাছিলো ত-তাৰ গাত ধৰি- ধৰিহে মই
উমঁ।
মই নাযাওঁ, মই সচাকে কৈছো মই পানীলে মই সৰুতে কুঁৱাত পৰিছিলো ন'। মোৰ পানিলে ভয় লাগে। মোৰ মানে সেইটো এটা ফবিয়া
মোক পানীলৈ ভয় লগা বুলি নাই। কিন্তু মানে এই- অলপ বছৰ পানীত নেনামি- নেনামি অকণমান- অকণমান ভয় এটা আহিছিলে অলপ অঁ।
নহয় মই বহুত সৰুতে মই কোৱাত পৰি গৈছিলো।
অঁ', মই শুনিছোঁ কোৱা সেইটো।
সেই সেইকাৰণে মানে মোৰ পানীলে বহত ভয় লাগে।
অঁ।
তোমাৰ এনে খাদ্যলে ভয় লাগে।
মোৰ- আৰু হাইটলে মই কৈছো নহয় মই অকণমান ওপৰত উঠিলেও মই তল'লে চাব নোৱাৰো। ভয় কৰো। আৰু এই পানীত নেনামি- নেনামি এইবিলাকৰ পৰা আঁতৰত থাকোঁতে-থাকোঁতে- সেই সেইফালে নদী এখনত চিংকুৱে লৈ গ'ল- লৈ গৈ পেলাই সি মোক নদী পাৰ কৰাব পৰা নাই কিমান- টাইমৰ লৈকে মানে নদীখনত পানীও নাই। এক আঠুও পানী নাই, মই তা'তো নামিব পৰা নাই মানে- কিয় নাজানো আৰু ইমান ভয় লাগিছে, টানি-আজুৰি দুইফালৰ পৰা ধৰি- ধৰি মোক তেনেকে পাৰ কৰাইছে।
হয় তেনেকুৱা।
আৰু সৰুতে নাওঁ-চাওঁত উঠিব ভয় নালাগিছিলে এতিয়া ভয় লাগে।
উম' মোৰো ভয় লাগে। এই অলপ দিনৰ আগতে আমাৰ কলেজপা কলেজপা যে- পিকনিক নিছিলে।
অঁ'
তাহত- আমি নাও উঠিছিলো হাঁ, পইচা দিব লাগে পঞ্চাশ টকা নে এশ টকা- কেতিয়া ধৰিছিলে চব উঠা দেখি মইও উঠিলো লগৰগেইটাক- চব উঠিলেটো মন যায় এইখিনি নেপাইছো-
অঁ'
অকলে থাকিব মন নেযায়।
উম'
ইমান মৌ যে মৌ। এতিয়াতো নমাৰ টাইমত চব নামি গ'ল, মইয়ে চবতচাই লাষ্টত আছিলো কাৰণ চবতচাই- লাষ্টত মই উঠিছিলো।
উম'
তাৰ পিছত মই এতিয়া মোক নামিবলে এইফালে প্ৰিন্সিপাল মেম- আমাৰ ডাইায়ৰেক্ট মেম চব আছে হাঁ।
উম'
মানে চব নামি যাওতে ময় আহিলো তোমাৰ আগফালে লৰি গল। মই মানে- চিঞৰ মাৰি ললো অ বুলি।
উম'
মোক প্ৰিন্সিপাল মেমে কি গালি পাৰিছে জানা- নে অই কি এইকন পানীত কি মৰি যাবি নেকি একে তেনেকাকে কৈছে জানা।
মানে পানীত ননমা যে।
অঁ'
এইটো এনেই ভয় থকা সেইটো কাৰণে তুমি ভয় কৰা।
সেইটোৱে, কাৰণ যদি মোৰ মানে এনেকুৱা আহি যায় মই যদি ল'ৰা মানুহক ফুৰিফুওঁ-
অঁ, সেই সেইটো ভয়তো আহে।
আৰু সেইটো এটা বিল হয় বহুত ডাঙৰ।
উম' আৰু তুমি নাজানা নহয় তাত অলপ কিমান দ আছে?
এইটো যাৰ হলেও ভয় লাগিব কিবা পুখুৰী বিলাকত একো অনুমানো নাপায় নহয় দ কিমান থাকে।
শুনিছানে? হেল্লৌ' হেল্লৌ'
উম' মাতটো নহা হৈ গৈছিলে, হাঁ।
উম' ইয়াত এক্সিডেণ্ট এটা হ'ল।
অঁ'
বাইক এখন আৰু চাইকেল এখনৰ।
ঠিক আছে তেন্তে।
অঁ' হ'ব দিয়া।
অঁহ'